অ'
অ', ব্যস্ত আছিলা নেকি তুমি।
হে ব্যস্ত নাই, নাই মই এতিয়া তুমি আছা নেকি কিবা কৰি। নে কিবা কাম চাম অ', অ'।
ত চাহ পানী খালা পাছে।
চাহ পানী নাই মই এতিয়া খোৱা নাই আৰু খাম অলপ পিছত। তুমি খালা।
নাই নাই ময়ো খোৱা নাই ৰবা, খামহে অলপ দেৰি কৰি। আছে আজি, আজি তুমি কলেজ হৈ আছানে?
কলেজ মই কলেজত য গৈ আছোঁ। মোৰ এক্সাম চলি আছে এইকেইদিন।
অ', ঠিকে এইকেইদিনটো চবৰে এক্সাম চলিছে। ত পাছে এটা অ', কথা মনত পৰিলে ন কলেজৰ কথা কোৱাতে, বন্ধুত্বৰ ওপৰত আজি আমি দুয়োজনে অলপ আলোচনা কৰিব পাৰিলো হয় নেকি।
পাৰি, পাৰি বন্ধুত্ব ওপৰত আলোচনা কৰাটো বহুত ভালে কথা। কাৰণ বন্ধুত্ব আমাৰ জীৱনৰত অতি গুৰুত্বপূৰ্ণ বন্ধুত্ব আমাৰ বন্ধুত্বৰ। আমাৰ জীৱনৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা দেখা যায়।
খুব ভাল বিষয় ন বন্ধুত্বটো।
উম' ভাল, ভাল।
বন্ধুত্বই মানুহৰ জীৱনৰ এই অমূল্য সম্পদ হয় বা এজন ভাল মানুহ। ভাল বন্ধু জীৱনৰ সুখ দুখৰ ষাঠি, ষাঠি হয় ন যেনেকুৱা যে পৰিয়ালৰ পিছত গোটেই বন্ধু সকলে আমাৰ আটাইতকৈ ওচৰৰ মানুহ হৈ পৰে তুমি কি বুলি ভাবা।
হয় সেইটো হয় পৰিয়ালৰ পিছত আমাৰ অতি ওচৰৰ বন্ধু ওচৰৰ মানুহ হৈ পৰে বন্ধু। কাৰণ কিছুমান ক্ষেত্ৰত বন্ধুবোৰ পৰিয়ালতকেও ওচৰ হৈ পৰে। কাৰণ জীৱ কিছুমান কথা আমি ঘৰৰ মানুহৰ ওচৰত বা মা দেউতাৰ ওচৰত ক'ব নোৱাৰো বা প্ৰকাশ কৰিব নোৱাৰোঁ। সেইবোৰ আমি কিন্তু বন্ধু বৰ্গৰ ওচৰত প্ৰকাশ কৰিব পাৰোঁ। তুমি ভাবানে এইটো।
হয়, হয় মই এইটো ঠিক লা তুমি যে কিছুমান কথা এনেক মা দেউতৰ ওচৰত প্ৰভাৱ কৰিব নোৱাৰিলেও মানে বন্ধুৰ ওচৰত পাৰো এইটো ময়ো ভাবোঁ। যে আমি বহুতে এনেকুৱা কথা থাকি আমাৰ মনত যিবিলাক আমি কেতিয়াও মা দেউতাৰ ওচৰত বা আমাৰ ভন্টি ভাইটিৰ ওচৰত মাৰিলেও বন্ধুৰ ওচৰত কব পাৰোয়ে মানে এইটো পাৰ আমাৰ মানে এইটো ভাল কথা বিষয়ে এইটো আমাৰ বন্ধুৰ ওপৰত আমি কবই পাৰো বন্ধুৰ লগত কথাবোৰ
পাৰো, পাৰো।
কাৰণ চাবা যায় অ', কাৰণ চাবা যায় বন্ধুৱে আমাৰ মনৰ কথা বুজে ন আমি যি কথা কওঁ সকলোকে ক'ব এ এ সিহঁতে কৈ নিদিয়ে সেই কথাতটো বন্ধুক সহজে কব পাৰে আমি আমি যদি কথাটো কওঁ যে এইটোৰ বিষয়ে এনেকুৱা কথা যে তে তাক যদি কও যে এটো কথা নকবি তাতে এ তাই-তাই বা আহ নকব ন যে ঠিক আছে মোৰ বন্ধুজনে মোক বিশ্বাস এটা কৰি কৈছে মই নকওঁ এইবোৰ এনেকুৱা দেখি ভাল লাগে।
হয়-হয় এইটো ঠিকেই কৈছা তুমি কাৰণ বন্ধুক-বন্ধু সকলোৰ জীৱনত বন্ধু থাকে বা বন্ধু বনোৱাতটো উচিত, কাৰণ বন্ধু বন্ধুৰ ভূমিকা-বন্ধুৰ ভূমিকা কেতিও মা দেউতা বা কোনোও পূৰণ কৰিব নোৱাৰে আৰু বন্ধু মৰমত এতিয়া আৰু বন্ধু বিভিন্ন প্ৰকাৰৰ থাকে যেনে স্কুলীয়া জীৱনৰ বন্ধু বা কলেজ আমি এতিয়া যিটো পঢ়ি আছো কলেজীয়া লাইফৰ বন্ধু। বা আমাৰ পিছত আমি যেতিয়া কৰ্ম-কৰ্ম অৱস্থা পাম কৰ্মৰ-কৰ্মৰ বন্ধু সেইবোৰ বিভিন্ন ধৰণৰ থাকে। কিন্তু সেইবোৰৰ পিছত যিবোৰ সেইবোৰৰ-সেইবোৰ এ সেইবোৰক এৰি জীৱন নি আমাৰ লগত সৰুৰ পৰাই থাকে বা আমাৰ বিপদত লগত থাকে বা আমাৰ কথা বেলেগৰ আগত কিছুমান এনেকুৱাও বন্ধু দেখা পোৱা যায় যিবোৰে তোমাৰ ভাব বেয়া গুণটো তোমাৰ আগত শুনিব শুনি কিন্তু বেলেগৰ আগত কৈ থকাও বন্ধু দেখা পোৱা যায়। কিন্তু সেইবোৰ আমাৰ বন্ধুত মোৰ মত মোৰ মতে সেইবোৰ আমাৰ কিন্তু বন্ধুত
আমাৰ কিবা এটা আগত থাকে সেইবোৰ হে মোৰ মতে বন্ধু কিন্তু। আৰু সেইবোৰ বন্ধু হেনে সেনেকুৱা বন্ধু থকাাতোৱে উচিত। এনে স্কুলীয়া জীৱনৰ বন্ধুবোৰ কিন্তু আমাৰ অতি মানে সেই তেওঁলোকৰ লগত স্মৃতি আমাৰ বেছি। বেছি দেখা পোৱা যায় তুমি ভাবানে এইটো যে স্কুল জীৱনৰ বন্ধু আমাৰ লাইফৰ আমাৰ জীৱনত অতি গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছিল বা আমাৰ জীৱনৰ এটি মধুৰ স্মৃতি গঢ়ি উঠি উট থকা বুলি।
হয়-হয় মই ভাবো যে আমাৰ স্কুলীয়া জীৱনৰ বন্ধুৱে আমাৰ জীৱনৰ জীৱনৰ এটা আচাকি হয় যে কাৰণ সিহঁতৰ লগত আমাৰ এটা বহুত ভাল স্মৃতি স্মৃতি বান্ধি যায় ন' যে স্কুলৰ ধৰা ক' শ্ৰেণীৰ পৰাই আমি আমি যিমান পাৰো সিমান ডাওঁতেন এ, দশম শ্ৰেণীলৈকে পঢ়িছো তেতিয়ালৈকে সিহঁতক পাইছো স্কুলীয়া জীৱনৰ বন্ধু কাৰণ আমি যেতিয়া যাওঁ স্কুলৰ প ঘৰৰ পৰা স্কুলত যাই পাও। লাইক সিহঁতৰ লগতে যেতিয়া এটা শ্ৰেণী উঠাতে একেলগে এখন বেঞ্চতে বহি আমি পঢ়া শুনা কৰো, খেল ধেমালি কৰো বা হাই হাহি ফূৰ্তি কৰো বা আমি একেলগে টিফিন বোৰ ভগাই খাও এ, স্কুলিয়া জীৱনৰ বন্ধুতৰ বন্ধু-বন্ধুৰ লগত স্মৃতিবোৰ ভাবিলেই বহুত আনন্দ হৈ উঠে মন তো একদম ভাল লাগি যায় আৰু বহুতো মই তুমিতো ক'লা যে বহুতো তুমি এনেকুৱা বন্ধু পাইছা ন' যোনে তোমাৰ বিষয়ে ধৰা ভাল ভালবোৰ বা বেয়া বেয়াবোৰ শুনি কেনে বেলেগৰ ওচৰত যায়গৈ, ময়ো এনেকুৱা বহুতো পাইছোঁ, এইবোৰ দেখি বহুত বেয়া লাগে যোনবোৰে আমাৰ লগত আত্মবিশ্বা আ আত্মবিশ্বাস নকৰা হেৰি নাথাকে ন' যোনবোৰে আমাৰ বিশ্বাস ভাঙি পেলাই যে আমাৰ ওচৰত ধৰা আমাক কৈছে ত' আ, তোমাৰ এই এইটো বিষয়ে আমাৰ বহুত ভাল লাগে, তুমি এনেকুৱা এনেকুৱা পঢ়া শুনাত ভাল এনেকুৱা ভাল লাগে এনকে কৈ পিছত আকৌ গৈ কেনে যে শুনিলোঁ সিয়ে আকৌ বোলে বেলেগৰ ওচৰত কৈছে যে তাই ইমান বেয়া তাই ইমান ঢেৰ, মানে এইবোৰ শুনি বহুত দুখ লাগে ন' বিশ্বাস ভাঙি ভাঙি যায় আমাৰ।
ভাঙি যা।
বোৰ বন্ধু ব-বন্ধু মোৰ মতে কিন্তু সেইবোৰ বন্ধুৰ তুলনাত নপৰে সেইবোৰ বন্ধুত বন্ধুৰ ৰূপত থকা একো একোটা শত্ৰু বুলহে মই ভাবোঁ কিন্তু।
হয় হয় এ, আমাৰ জীৱনৰ এনেকুৱা বন্ধুৰ কোনো দৰকাৰে নাথাকে ন'। এনেকুৱা যোন বোৰে আমাৰ ভাল, ভাল কেইটাও চাব নোৱাৰে, আমাৰে বেয়া বিচাৰে, আমাৰ বয়া-বেয়া বেয়া কথা কয় বা বেয়া বেয়া গুণ গায়। আৰু পাছে ভাল বন্ধুৰ লগত আমি বন্ধুত্বৰ সম সম্পৰ্ক সদায় টিকিয়াই ৰাখিব লাগে ন' আৰু তুমি পাছে বন্ধু ত্বৰ বন্ধুত্ব সম্পৰ্কটো তে ভালকে ৰখাৰ বাবে বা টিকাই ৰাখিবলৈকে কি কি কি কৰিব লাগে এনে জানানে?
এনেই বন্ধু তোমাৰ যেতিয়া কোনো এজন বন্ধুৱে তোমাৰ সুখত বা তোমাৰ দুখত তোমাৰ দুখত নিজৰ নিজৰ দুখ বুলি ভাবে বা সেই কি বুলি কয় তোমাৰ লগত সুখ, তোমাৰ কিবা এটা বিপদত লগত থাকে সেইজন বন্ধুক কেতিয়াও তুমি সি দুখ পোৱা বা সি বেয়া পোৱা কামবোৰ কৰাটো উচিত নহয় আৰু মোৰ মতে আৰু তে তেওঁক তুমি কেতিয়াও দুখ দুখ পাব দিব নালাগে বা সি সেনেকুৱা কামবোৰ, দুষি দুখ পোৱা কামবোৰ কৰিব নালাগে আৰু ঠিক সেইদৰে আমি বন্ধু বন্ধু সেই বন্ধুজনৰ ঘৰৰ
ঘৰৰৰ পই বন্ধু সেই বন্ধুজনৰ মাজত পই টকা পইচাৰ কথা আনিব নালাগে।
হয় হয় ঠিক কথা ক'লা এইটো, এ, আমি এনেকুৱা বন্ধু
হয় কাৰণ বন্ধুত্বৰ মাজত টকা পইচা অনাটো মোৰ মতে ভাল নহয় বা ফা, বন্ধুত্বটোত ফাট মেলা দেখা যায় কিন্তু টকা পইচা যেতিয়া কোনোবাই আনে। এইটো ভাবানে?
অ' এইটো কথাটো সচা কথা, ময়ো ভাবোঁ এইটো ৰ'বা যে আ, বন্ধু আজিকালি চাবা যে বহুতে এনেকুৱা বহুত ভাল ভাল আ, দামী দামী উ পহাৰ দিলেহে বন্ধুত্বটো মানে বন্ধু সঁচা বন্ধু বুলি ভাবে। কিন্তু মই এইটো নাভাবোঁ যে ভাল ভাল যদি আমাক ধন সম অ' ধন সম্পত্তিৰে আমাক এ, দামী দামী উপহাৰ দে এইটো একো কোনো ধৰণৰ বন্ধুত্ব বুলিয়ে আমি ভাবিব নোৱাৰো। চাবা যে বন্ধুত্ব হ'ল এটা বিশ্বাসৰ প্ৰতীক বা এটা সত্যতাৰ প্ৰতীক আহ আমি বন্ধুতোক কেতিয়াও বি বিশ্বাস ভাঙিব নালাগে এইবোৰ কৰিলে আমাৰ বন্ধুত্বতো সদায় টিকি থাকিব ন। কিন্তু বহুতে আজিকালি আৰু এয়ে ভাবে যে ধৰা যদি দামী দামী উপহাৰ দিয়ে তেহে বন্ধু টো বন্ধুত্বটো ভালে থাকিব। এইটো কেতিয়াও হবই নোৱাৰে আহ আমি সদায় আমাৰ বন্ধুসকলক সন্মান কৰিব লাগে ন বন্ধুৰ সম্পৰ্কটো শক্তিশালী কৰি ৰাখিবলৈ।
হয় হয় তুমি ইতিমধ্যে কলাই যে বন্ধু ত দামী দামী উপহাৰ যিজন মানে প্ৰকৃত বন্ধু সেইজনে তোমাৰ উপহাৰক নাচাই বা সেইজন বন্ধুৱে তোমাৰ কেতিয়াও উ উপহাৰটোৱে টকা পইচা নানিয়ে আৰু আনি
। অ' কি কৈছা তুমি শুনা নাই ৰ'বা।
সেই যিজন বন্ধু তোমাৰ প্ৰকৃত বন্ধু বা প্ৰকৃত তোমাৰ হওঁ তোমাৰ হওক তোমাক বহু ভাল ভাল পায় বা কিবা। তোমাৰ বেয়া হোৱাটো কামনা নকৰে সেইজন বন্ধুৱে কিন্তু কেতিয়াও টকা পইচা বা উপহাৰটো নানে আৰু যদি বন্ধুত্বৰ মাজত এ ম সেই বন্ধু বন্ধুৰ মাজত আৰু এইবোৰ নাহেও মোৰ মতে।
অ' কিন্তু হয় পিছে আছে বন্ধুৰ কেতিয়াও টকা পইচা ধন সম্পত্তি তেনেকুৱা আনিব নালাগে আমি। যিমান পাৰো আমি নিজৰ বিশ্বাসেৰে বন্ধুত্ব এটা টিকাই আ ৰাখিব লাগে। যিমান পাৰো আমাৰ নিজৰ মৰম সন্মানেৰে বন্ধু ত্বটো আগ আ পিছলৈকে আগুৱাই নিব লাগে যিমান পাৰো। সেয়ে ন বন্ধুত্বৰ মাজতে মৰম বিশ্বাস থাকে অ'। হা কি ক'লা
সেই
আৰু চাবা যে আমি বন্ধুত্বটো আ অ সচেতনে ৰক্ষা কৰাতো অ' আমাৰো সকলোৰে দায়িত্ব ন বন্ধু ত্বটো আমি কেতিয়াও যাতে ভাঙি পেলাব নালাগে সেইটোয়ে আমাৰ এ বন্ধুত্বৰ সঁচা মানে ভাল ভাল দাই এইটো সঁচা আমাৰ স সকলোৰে এটা দায়িত্ব হয়।
উম হয় হয় উম দায় সেইটোয়ে দায়িত্ব আমাৰ কাৰণ বন্ধুত্ব- বন্ধুত্ব এটা গঢ়িবলৈ হলে এজনৰ সব সহযোগিতা যিহেতু নহব ন। এজনে এজনে ভ ভা ভাল বুলি ভাব মই তোমাক ভাল বন্ধু ত্ব বোৰত মই তোমাক ভাল পাওঁ কিন্তু সি তোমাক যদি বন্ধু বুলি নাভাবে সেইটো কিন্তু বন্ধুত্বৰ বেছি দিন নাযায় বা সেইটো আৰু বন্ধুত্ব ব সেইটো বন্ধুত্ব বেছি দিন নচ চলা দেখা নাযায় কিন্তু।
হয় হয় এইটো ঠিক কথা কলা দে
আৰু আজিকালি দে আমি মই মোৰ আজিকালি বহু সেই ক ই স্কুলীয়া জীৱনৰ বন্ধুবোৰ কিন্তু বহু মনত পৰে কাৰণ এ এতিয়া আমাৰ ব সেই বন্ধুবোৰ আমাৰ সেই বন্ধু বোৰে কেতিয়াও টকা পইচা অনা নাই উ বন্ধুত্বৰ মাজত টকা-পইচা অনা দেখা পোৱা নাছিল বা তেওঁলোকে নিস্বাৰ্থ ভাৱে বন্ধুত্ব কৰা দেখা পোৱা যায় কিন্তু স্কুলীয়া জীৱনৰ বন্ধু বোৰে। আৰু তেওঁলোক এতিয়া আৰু ল'গ পোৱাটো কমিয়ে গৈছে তোমাৰ বাৰু এতিয়া স্কুলীয়া জীৱনত বন্ধুবোৰ তোমাৰ লগত আছেনে?
আছে আছে সেইবোৰ এটা দুটা আছে সেইবোৰৰ লগত মোৰ এতিয়াও ভাল বন্ধুত্ব হৈ আছে। পাছে আজি তোমাৰ লগত বন্ধুত্বৰ বিষয়ে মই বহুত জানিব পালো।
মই বহুত কিছু কথা জানিব পাৰিলো। ধন্যবাদ পিছলৈ নেক্সট আমি আগলৈ আৰু বেলেগ ধন্যবাদ।
ইয়াতে ৰাখিছো আৰু ধন্যবাদ।